হেল্ল'।
অঁ হেল্ল'।
অঁ মাতটো শুনিছা?
অঁ অঁ শুনিছোঁ শুনিছোঁ।
অঁহ, মই মানে তোমাক কল কৰিছিলোঁ এই অঁ আজিকালি যে ইমান প্ৰদূষণ হৈছে যে মই তাৰ বিষয়ে অলপ কথা পাতিব পাতিম বুলি ভাবিছিলো। তোমাৰ লগত তুমি অঁ মানে পাতিব পাৰিবা নে এতিয়া? যদি
য়েছ য়েছ পাৰিম পাৰিম। মানে নকবা আৰু প্ৰদূষণৰ কাৰণে ইমান সমস্যা হৈছে চাৰিফালে একদম মানে ইচ আজিকালি যে আমাৰ গুৱাহা টি বতৰটো তুমি উদাহৰণ ল'ব পাৰা। মানে মনত আছেনে নাই? মানে আগৰ দিনত ইমান মানে গৰম দিয়া নাছিল। মানে আজি বাৰু পাঁচ, ছ বছৰ আগ হল গৰমেই নাছিল, আছিল গৰম সেই এনেকুৱা সাংঘাতিক গৰম নাছিল যেনেকুৱা বৰ্তমান দি আছে।
সেইটোয়ে সেইটোয়ে ঠিকে কৈছা। আকৌ মানে গছ বোৰো ইমান মানে নোহোৱা হৈ গৈছে ন আগতকে, আগতে ইমান গছ - গছনি আছিলে।
সেইটোৱে মানে আগতে গছ - গছনিৰ পুলিৰ পৰা গছ - গছনি চাৰিওফালে ত' সেইটো কাৰণে একদম মানে পলিউচনটো ইমান হোৱা নাছিল। কিন্তু এতিয়া মানুহবোৰে ন ইমান গছ - গছনি কাটি আছে মানে মানে ক'বলগীয়া গ'লে মানে প্ৰদূষণৰ মেইন কাৰণ কি হৈছে জানা মানুহবোৰে যত ততে আৱৰ্জনা পেলাই, চাৰিওফালে যি মন যায় সেইটোৱে কৰে নিজৰ মৰ্জি। মানে সেইটো কাৰণে মিনে তুমি পিছে তুমি প্ৰদূষণ কেই প্ৰকাৰ আৰু কি কি? কিবা জানেনে প্ৰদূষণৰ বিষয়ে?
অঁ প্ৰদূষণ এনে চাৰি প্ৰকাৰৰ। তিনি তিনিটা তাৰে প্ৰধান হয়। ছাৰ এ কিন্তু সাধাৰণতে চাৰি প্ৰকাৰ বুলি ধৰা হয় আহ প্ৰথম তিনিটা প্ৰধান আহ যিকেইটা সেই কেইটা হ'ল অঁ পানী প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু মাটি প্ৰদূষণ। আৰু চাৰি নম্বৰ যিটো সেইটো তোমাৰ পিছত আহিলে সেইটো হ'ল তোমাৰ ধ্বনি প্ৰদূষণ। যিটো মানে গাড়ী - মটৰ এইবিলাক হোৱাৰ পিছত হয়। তাৰ আগতে পানী প্ৰদূষণ, অঁ বায়ু প্ৰদূষণ আৰু স্থল প্ৰদূষণটো বহুত আগৰ পৰাই হৈ আহিছে।
অ, এইটোতো হয় মানে বায়ু প্ৰদু প্ৰদূষণ আৰু মাটি বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণ এই তিনিটা বহুত আগৰ পৰা চলি আছে কিন্তু বৰ্তমানে চাউন প্ৰদূষণ যে নতুন এটা আহিছে সেইটো মানে ইমান নাই নতুন হোৱা হৈছে এইটো।
অঁ।
পিছে উম কোৱা?
তাকেই মানে মানুহবোৰে মানে আহ য'তে-ততে জাৱৰ-জোথৰ পেলাই দিব পানী, নদী, ৰাস্তাৰ চাইডে তাইডে আকৌ ওপৰতে তোমাৰ আম, সেনেকে আকৌ সেইবোৰ মানুহ বোৰে আকৌ তাতেই জ্বলাই দিয়ে মাটিত। কৌ য'ত দেখে তাতে জ্বলাই দিয়া তাৰ পাছত তাৰ পৰা মানে প্লাষ্টিক এইবিলাক জ্বলে আকৌ ধোঁৱাবোৰে আকৌ বায়ু প্ৰদূ্ষন কৰে। এইবিলাক মানে বহুত মানে বেয়া আমাৰ অ শৰীৰৰ কাৰণে স্বাস থ কাৰণে।
অ, তোমাৰ কথাটো একদম ঠিকেই ক'লা মানে মানুহ বোৰে যেনেকা তুমি ক'লা যে য'তে - ত'তে মানুহবোৰে যাবৰ য থৰ পেলাই দিয়ে মানে ঘৰৰ আৱৰজ মাহছ আৰু বিভিন্ন প্ৰকাৰৰ একদম বহুতো বিষাক্ত পদাৰ্থসমূহ ৰাস্তা -ঘাট তে যতে -ত'তে মাটিত দৰিলে দিয়ে সেইবোৰৰ ওপৰত ফলতো মাটি একদম উ গুণাগুণটো নষ্ট হৈ যায়। লগতে সেই মাটিটো আৰু মানে একদম মানে বেয়া হৈ যা মানে একো বস্তু হোৱা নাই আমি যদি ভাবো তাতে খেতি কৰিম কিবা কিবি গছ গছ গছ-গছনি পুলি দিও তাতে নহব কিন্তু মানে সেই মাটিত আৰু সেইবোৰ একদম এনেকা কৰি দিয়ে যাতে সেই মাটিত আৰু কেতিয়াও খেতি-বাতি কৰিব নোৱাৰোঁ। এইবোৰ মানে প্লাষ্টিক যে আছে প্লাষ্টিকটো জানাই তুমি কেতিয়াও নগলে আৰ।
অ অ সেইটোয়ে সেইটো সেনেকেই থাকে যায় কিমান বছৰ বছৰ ধৰি।
সেইয়াই আৰু সেইটো হানে আমি মানে যিমান পাৰোঁ এইবোৰ মানে প্ৰদূষণটো ৰখাব খোজো কিনো এজনে যদি ৰখাব খোজে হাজাৰজন হাজাৰজন মানুহে পুৰা প্ৰদূষণ কৰি দিয়ে সেনেকুৱা হলেতো আৰ। নহ'ব নহয়নে।
উম উম সেইটোয়ে মানে প্ৰদূৰ্ষণ যে হৈ আছে সেইটো মানে বহুতে মনে নকৰে সিহঁতে মানে মানে জ্ঞানটো পোৱাই নাই তাহাঁতে সেই এই প্ৰদূষণৰ লৈ পানে যিটো জ্ঞান হ'ব লাগে যে প্ৰয়োগন কৰিব নালাগে এনেকে চাফ-চিকুণ কৈ থাকিব লাগে। জাবৰ-জোথৰ ডাষ্টবিনত গৈ পেলাই আহিব লাগে। পা প্লাষ্টিক বেলেগ কে জ্বলাব লাগে।
অ একদম তোমাৰ কথাটো একদম ঠিকে আৰু একদম ভালে কথা ক'লা কথাটো যি কৈছা। মানে সেইটোয়ে মানে প্ৰদূষণৰ কাৰণে মানে যিমান পাৰো আমি এইবোৰ অলপ অলপ কে লাহে লাহে ভাল কৰি দিলে ভাল আৰ।
উম উম।
বাকী তুমি আৰু পানী প্ৰদূষনৰ বিষয়ে কিবা ক'বা নেকি?
পানী প্ৰদূষণ মানে এতিয়া অ, যিবোৰৰ তোমাৰ মানে জ্ঞান হোৱা নাই প্ৰদূষণক লৈ মানে এতিয়া বেছিভাগ যিবোৰ অ নদীৰ পাৰত থাকে সেইবোৰেই বেছিভাগে মানে পানী প্ৰদূষণ কৰা দেখা যায়। এতিয়া পাৰত থকা মানুহ বোৰে তাতে কাপোৰ চাপোৰ ধুব তাৰপিছত আকৌ কিছুমানে আকৌ তাত এই জাবৰ জোথৰ পেলাই দিব পানীৰ লগত গুচি যাব বুলি ভাবি বানে? কিন্তু সেই পানীয়ে যে ঘূৰি পক- কি আহি পানে আমি খাও আম আমি ব্যৱহাৰ কৰো সেটো মানে বহুত বেয়া হৈছে আমাৰ মানে অ স্বাস্থ্যৰ কাৰণে মানে বহুত বেয়া।
অ তোমাৰ কথাটো একদম ঠিকেই আৰু উল্লেখযোগ্য ও এটা কথা ক'লা। কিন্তু লগতে আৰু যে চাই গমেই পোৱা চাগে বহুতো মানুহবোৰে যেনেকুৱা কল কাৰখানা তাৰপিছত বহুতো ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠানৰ পৰা যিবোৰ বহুতো বেয়া বিষাক্ত আৱৰ্জনা সেইবোৰ ত ইহঁতে পানীতে পেলাই দিয়ে। যাৰ ফলত সেই পানীটোৱে যাই যাই যাই সাগৰ মহাসাগৰ লগতে আমাৰ খোৱাপানীতো আহি পৰে সেইবোৰ প্ৰদূষিত কৰি দিয়ে যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ভয়াৱহ একদম ৰোগ ৰোগান্তৰ হয় যেনেকুৱা জণ্ডিচ কলেৰা আৰু বহুতো বিভিন্ন ধৰণৰ ৰোগত ভুগিবলগীয়া হয় হয়নে?
উম উম উম ঠিকে কৈছা তুমি।
আমি এইবোৰ ৰখৰিব ৰখাবৰ কাৰণে কি কি ব্যৱস্থা লব লাগে তুমি কিবা কব পাৰিবা নেকি? এই মাটি প্ৰদূষণ আৰু পানী প্ৰদূষণটো আমি যদি ৰখাব লাগে কি মানে ব্যৱস্থা ল'ব লাগে?
অম। বিশেষকৈ অ পাৰিলে স্কুল, কলেজৰ, ছাত্ৰ ছাত্ৰীবোৰে অ, যেতিয়া খালী সময় পায়, তেওঁলোকে গৈ, অহ ম এটা, উম এটা ঠাইত, অ মানুহবোৰক আহ গোটাই পানে, এই বিষয়ে জ্ঞান দিয়াতো দৰকাৰ। আৰু, মানে যেনেকে কেম্পেইন হয়, শেনেকে আৰু অ বহুতো, তোমাৰ অহ নিউজ অ চেনেলবোৰৰ পৰা, মানে তাতে জনাই যদিও মানে, বহুতে ধ্যান নিদিয়ে। আৰু সেইবিলাক মানে ধ্যান দিয়াতো বহুত দৰকাৰ, কাৰণ অ' তোমাৰ টিভিত অ বেছিভাগ চেনেলত। নিউজ চেনেলেই নহয় অকল, অ বেছিভাগ চেনেলতে, এই বিষয়ে অ শিকাই, কেনেকে আমি প্ৰদূৰ্ষণ কম কৰিব পাৰো। আৰু অ' যিহেতু আজিকালি ফোন চবৰে হাতত আছেই আমি নিজেও, যদি বিচাৰো, আমি নিজেই ইউটিউব বা গুগল গলত, অ'ম চাৰ্চ কৰি পানে, আমি এই বিষয়ে চাব পাৰো, আ নানানটা উপায় আমি অ গুগল বা ইউটিউবতে আমি পাই যাওঁ, যদি আমি ভালদৰে বিচাৰো। আৰু আহ ফোন, ফোনৰ ব্যৱহাৰ মানে অ' এইটো ক্ষেত
অ তুমি একদম ঠিকে কথাটো কৈছা, হেল্ল', তুমি যি কৰা একদম ঠিকে কৈ আছা মানে আৰু লগতে এইবাৰ আগ বা জান বায়ু বোৰে ভগতে আটাইতকৈ ভয়াৱহ প্ৰদূষণ এটা, বায়ু প্ৰদূৰষণ, এই যে বহুতো আমাৰ যে, মানুহবোৰ যে আজিকালি ইমান যান বাহন চলাই আছে, দেখা পালত দেখা পাই আছে চাগে, চাৰিওফালে একদম যান বাহনৰ পৰা যাম হয় লগতে, এই যে কিবা ইতা-চিতা আৰু বিভিন্ন উদ্যোগৰ পৰা ওপৰৰ পৰা দুবোৰৰ পৰা ওলোৱা ধোৱাৰ, ‌গাড়ীৰ পৰা ওলাত ধোৱাৰ, বিভিন্ন ধৰণৰ, বিষাক্ত পদাৰ্থ গেছবোৰৰ কাৰণে, যিবোৰ আকাশত গৈ পৰে যে পুৰা বায়ুটো একদম প্ৰদূষণ কৰি দিয়ে, হয় নে নহয়, আৰু বায়ু নহ'লে আমি বায়ু প্ৰদূষণতো আমি থাকিব নোৱাৰোঁ, কাৰণ আমাৰ উশাহত আমি, আমি উশাহ নিশাহ ল'বই লাগিব, আৰু উশাহ ললে আমি বায়ুৰ ফলত আমি, বহুতো ভয়াৱ ভয়াৱ আমি ৰোগ যেনেকুৱা হাওঁ ফাও, সাও হাও- ফাও কাৰণে বহুতো বেয়া, আমাৰ শৰীৰৰ কাৰণে বহুতো ভয়াৱহ আৰু ডেঞ্জাৰ ৰূপ ৰোগসমূহ আমাৰ শৰীৰতো প্ৰৱেশ কৰিব পাৰে, আমি এইবোৰ সেইবোৰৰ কাৰণে আমি, তুমি কি ভাবা, আমি কি এনেকুৱা ব্যৱস্থা ললে ৰোগসমূহ আমি বা বায়ু প্ৰদূষণটো আমি কমাব পাৰিম?
অ'ম, বিশেষকৈ গাড়ীৰ পৰা যিটো ধোৱা ওলাই, সেইটো অ'ম, আমি মানে
তাতে তাৰ পৰা বিষাক্ত ধোৱা নোলায়, সেইটো কাৰণে বৈজ্ঞানিক বোৰে কিবা এটা প্ৰচেষ্টা চলোৱাাতটো ভাল। যিটো পৰা যাতে কম ধুৱা ওলাই আৰু যিটো স্বাস্থৰ কাৰণে অ বেয়া নহয়।
আৰু আৰু চাইকেল চলোৱাটো বহুত ভাল হয়। যদি আমি প্ৰদূষণ কমাব খোজো, চাইকেল বহুত কমেই চলাই কিন্তু চাইকেলৰ পৰা আমাৰ স্বাস্থ্যও ভাল থাকে আৰু তাৰ পৰা একো ধোঁৱাও নোলায়।
উহ।
সেইকাৰণে বেছিভাগে চাইকেল চলাব লাগে। কিন্তু আজিকালি চলাব নিবিচাৰে কাৰণ গাড়ী আৰু বাইক কৰ এইবিলাকৰ ইমানেই মানে আহ তোমাৰ চব ফালে আ হাইপটো বাঢ়ি গৈছে।
উম তোমাৰ কথাটো ঠিকে কৈছা মানে আমি আজিকালি আজিখিনি এটা ভাল হৈছে মানে দেখা পাই আছা চাৰিওফালে বিভিন্ন ধৰণৰ এইবোৰ যান -বাহন যিবোৰ ধোঁৱা ওলোৱা যান - বাহনৰ সন্মুখ সলনি লাহে - লাহে কৰি আ বেলেগ দেশততো বহুতেই এইবোৰ কৰিছে কিন্তু আমাৰ দেশতো এইবোৰ চাই আছো মই। ইলেক্ট্ৰিক গাড়ীবোৰ ওলাই আছে ভাই দাম আছেনে এই বেটাৰী দি চাৰ্জ দিব পৰা
অ আজিকালি মানে কৰ'বাত কৰ'বাত দেখিবলৈ পোৱা যায় এটা দুটা। আৰু ভালো হয় এইটো তাৰ পৰা ধোৱাও নোলায়।
অ সেইটোৱে মানে যিমান মানে এনেকুৱা আমি মানে নহয় এনেকুৱা মানে ধুৱা নোলোৱা হয়, গাড়ী ব্যৱহাৰটো সেইটোও ভাল। যাৰ ফলত বায়ু প্ৰদূষণটো বহুত যিমান পাৰোঁ আমি প্ৰতিৰোধ কৰিব পাৰিম লগত তাতে আমি যদি বায়ু প্ৰদূষণৰ কাৰণে প্ৰতিৰোধৰ কাৰণে আৰু এনেকুৱা কৰিলোঁ লগতে যদি আমি আহাঁ, আৰু লগতে বহুতো এনেকুৱা ধোঁৱা ওলোৱা ধোঁৱা চোৱা ওলোৱা বস্তু ব্যৱহাৰ কম কৰোঁ যে লগত আমি যে বহুতো এনেকুৱা কল কাৰখানা - চাৰখানা বিভিন্ন উদ্যোগ আছে তাত টো যে আমি ধোঁৱা নোলোৱাকৈ আমি বেটাৰী দি যদি বা ছ'লাৰ পাৱাৰ দি যদি আমি সেইবোৰ যদি কা চ ব্যৱহাৰ হা চলোৱা যায়, আজিকালি মানে ইউৰোপৰ দেশবোৰত মই চাইছোঁ মানে নিউজত চালোঁ হা মানে সিহঁতে মানে চ'লাৰ পাৱাৰৰ এনেকুৱা বস্তু ব্যৱহাৰ কৰে যাৰ ফলত মানে ধোঁৱা হা কয়লা ইহঁতেতো কয়লা- চয়লা এইবোৰ ব্যৱহাৰ কৰে যাৰ ফলত ধোৱা ওলাই সেই কিন্তু তাত ত বোক ধোৱা নহয় তো আমাৰ দেশতো যদি বহুতে এনেকুৱা যদি কৰে তেতিয়াহ'লে ভাল বুলি মই ভাবোঁ হয়নে?
উম ঠিকে কৈছা তোমাৰ কথাটো মানে ভাল বহুত।
অ ঠিকেই।